কোৱাচোন এ কি কৰি আছ? ছাৰ ঠিকে আছে। ছাৰ মানে ভাবি আছিলোঁ যে, আপুনি আজি ক্লাছটো কৰাব নেকি ছাৰ?
ঠিকে তুমি তুমি আহা তুমি চৰি বাৰটা চাৰে পাঁচটা মানত গধূলি।
পা পাঁচটা বজাত গধূলি?
উম।
অ', ঠিক আছে নহয় মানে ছাৰ মোৰ এই ফাইনেন্সৰ কিছুমান ডাউটচ আছিলে আৰু এইফালে ক্লাছো আছে ন? ইলেভেন কমাৰ্চৰ।
তে এতিয়া আপুনি মানে ক্লাছটো কৰিব পাৰিব? আপোনাৰ গাটো বেয়া আছিল ন ছাৰ? আপুনি কৈছিল। ৰাতিপুৱা পৰা ক্লাছটো নকৰাই। তে এতিয়া সন্ধিয়া ক্লাছটো কৰাব নে নাই তাকে ভাবি আছোঁ।
এ এই মান্ত অলপ ঔষধ খালো। এতিয়া তোমাৰ পা এই মাহত পইচাটো লৈছোঁ তেতিয়া কামটো কৰিব লাগিব ন?
অ, তাকে, তাকে।
আহিবা তুমি, বা কাম কৰি সেয়া কৰি দিম।
অ, আৰু আৰু ছাৰ ভাবি আছিলোঁ যে সেই চাৰিটা বজাত তাৰমানে, সেই টুৱেলভ আৰ্টচৰ মানে এ ক্লাছ আছিলে। সিহঁতৰ মানে ইংৰাজীৰ বিষয়টো অলপমান পঢ়াব লাগিছিলে। তাকেই মানে, পাৰিব নে ছাৰ পঢ়াব কাৰণে? চেপ্টাৰটোতো ছাৰ সেইটো মানে মোৰ মনত নাই, মানে সিহঁতৰ নতুন চেপ্টাৰ এটা আৰম্ভ কৰিব লাগে ইংলিছৰ।
মই তোমাক
দা ফু দা ফুট পিন বুলি অ, দা ফুট পিন বুলি চেপ্টাৰটো আৰম্ভ কৰিব লাগে।
ফুটপ্ৰিণ্টটো পিছত কৰিম দিয়া। প্ৰথমে চা চাএন ভইচটো তোমাৰ
চাইৰেন ভইচটো ন? অ।
উ, সেইটো তোমাৰ অ, সেইটো শেষ কৰি দিওঁ তোমাৰ। আৰু তোমাৰ অস-অসমীয়া যে যোনটো আছিল ছেপ্টাৰ, অসমীয়াত তোমাৰ সেইটো আছিল ন? অ, সা বুঢ়ী আইৰ সাধু কথা, সেইটো তোমাৰ এয়াতে মই এতিয়া বুজাই দিলে হ'ব না তোমাক পিছতো বুজাই দিলে হ'ব?
অ, বুজাই দিলে হ'ব ছাৰ আৰু সেই নটছ যিখিনি আছে নহয় ছাৰ, সেইখিনি আপুনি দিলেই হ'ল। বাকী ইংৰাজীতো যদি নোটছবিলাক দিয়ে, মই সেইটো এ এআইক দিকেনে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ দিকেনে, মই ট্ৰান্ঞ্চলেট কৰি কেনে এইটো অসমীয়াত বনাই দিম। সেইটো একো অসুবিধা নাই।
সেইটো মও কৰিব পাৰোঁ দিয়া। তুমি মোক কি ভাবিছা? পুৰণা মানুহ বুলি ভাবিছা? নাজনো বুলি ভাবিছা? এ আই বিষয়ে!
আপুনিতো কৈছিলে ন ছাৰ? যে আপুনি মানে বহুত ব্যস্ত থাকে, আপুনিতো এতিয়া গোটেইখিনি কৰিব নোৱাৰিব। তাতে সেইকাৰ, সেইটো মই লাগিলে আপোনাৰ কাৰণে মই সুবিধাজনক কৈ দিম আৰু
তোমাক যে মই এন এই হোমৱৰ্ক দিছিলোঁ, তোমাক পাছ, চাৰি দিন আগতে মই চেক কৰি আছিলোঁ বহীগিখান। মই তোমাৰ এটা গম পালোঁ, তুমি সেইবোৰ চব তুমি এনেকুৱা লাগিছে, তুমি-তুমি লিখা নাই। মই বেলেগে লিখি দিছে তোমাক।
উ', নহয় ছাৰ মই লিখিছোঁ। মানে কথাটো হৈছে মই কিছুমান বস্তু বাৰু গম পোৱা নাই! তো সেইটো মই কি কৰিছোঁ, মই মোবাইলত চাৰ্চ কৰি কেনে, কাৰণ আজিকালিতো আমাৰ মোবাইলটো হ'ল কি এতিয়া আধুনীক যুগত আমি যিকোনো বস্তু নোৱাৰিলে আমি চাৰ্চ কৰিব পাৰোঁ ন?
বুজি পাওঁ বাৰু বুজি কেনে এইটো মই
তোমাৰটো বুজাতো লাগা নাই। তুমিতো ভাষাতো টো এইটো মই গম পাওঁ নহয়, এ আই ভাষা কেনেকুৱা ভাষা। মইতো ব্যৱহাৰ কৰি চাইছোঁ। অ আজিকালি মই আজিকালি তোমাৰ এপ আছে ন তোমাৰ, সেইবোৰ এপত তোমাৰ তোমাৰ ফ যদি ফ তোমাৰ ফটোতো দি দিয়ে, তুমি দেখিছাঁ তাতে তোমাৰ তাতে কৈ দিয়া এ আই হয় কি নহয়। তুমি তুমি হা ছাৰৰ গুৰু হ'ব বিচাৰিছা তুমি। অলপ এইবোৰ নকৰিবা নিজে লিখা চেষ্টা কৰিবা।
চেষ্টা কৰিছো মই বুজি পাইছো ছাৰ আপুনি যি বুজাইছে মানে ক্লাছত। কিন্তু
না তুমি যদি তোমাৰ ভুল হওঁক ভাল বেয়া হওক মই-মইটো মানা কৰা নাই নহয়, তুমি যদি নিজে লিখিবা আজি তুমি পাঁচবাৰ লিখিবা, দহ বাৰ লিখিবা তোমাৰ লাহ লাহে তোমাৰ লাহে লাহে তোমাৰ এইটো তোমাৰ আৰু ভাল হ'বা। তুমি যদি এনেকা তুমি এ আই বা সে পৰা লি তুমি তাৰ পা চাই চাই, তোমাৰ লিখিলে তোমাৰ আগতে তোমাৰ নিজৰ জ্ঞান কি থাকিব। তুমি পঢ়িলা
অ ঠিক আছে সিয়ে কৈছে আপুনি। মই সেইটোয়ে ছাৰ মই মানে একেবাৰে ব্যবহাৰ নকৰোঁ। মই মানে এ আইটো মই একেবাৰে ব্যৱহাৰ নকৰোঁ ছাৰ এইটো সচা কথা। মই মানে আপুনি যিটো ক্লাছত ত বুজাই মই সেইটো পৰা গুটেই গি বুজি পাওঁ।
চোৱা এ আই টো ব্যৱহাৰ কৰা বেয়া নহয়।
হয় ছাৰ।
সেইটোৰ পৰা তুমি প্ৰত্যেকটো কাম যদি কৰা নি বুজি লোৱাতো বেয়া নহয়, কিন্তু তুমি তাৰ পৰা যদি যি তাত যি লিখা সেইটো তুমি লিখি দিয়া। তোমাৰ নিজৰ সৃষ্টি আৰু তোমাৰ নিজৰ জ্ঞানৰ কথা কেনেকে প্ৰচাৰ পৰা প্ৰ সেয়া হ'ব প্ৰ প্ৰভাৱ হ'ব।
হয় ছাৰ ঠিকে কৈছে মই মই এতিয়াৰ পৰা মই ধ্যান ৰাখিম, মই মানে
কি ক কোৱা কোৱা।
ৰব ছাৰ মনে গলত অলপ মান হেৰি লাগি গৈছিলে। অলপ সময় পানী খালো লো ৰ'ব ছাৰ এক মিনিট।
উম।
অ হয় ছাৰ হয় কওক।
চোৱা এতিয়া তুমি যদি সেই কৰা তুমি এতিয়া চ পৰীক্ষা আহি আছে বেছি দিন নাই আৰু তোমাৰ। তাৰ পিছত আমাৰ পৰীক্ষাটো আহিবই। তুমি যদি তোৰ কাৰণে পঢ়িব বিচাৰিছা ভালকে তুমি যিবোৰ কুচ্চন তোমাক দিয়া গৈছে। সেইবোৰ তুমি নিজে লখি নিজে লিখি কেনে প্ৰেক্টিচ কৰিব। বুজিছা নে?
অ হয় ছাৰ।
কাৰণ সেইবোৰ তোমাৰ, তোমাক পৰীক্ষা তোমাক এয়াই লিখিনি নিদিয়ে।
নিদিয় ছাৰ নিদিয়ে একদম নিদিয়ে।
উম সেইটোৱে কথাটো ক'লো আৰু।
আৰু ছাৰ পৰীক্ষাৰ আগত মানে কেনেকৈ পঢ়লে কিমান সময়ত পঢ়িলে বেছি ভাল হ'ব মানে আমাৰ কাৰণে? মানে মই কিমান সময় বেছিকৈ যদি ধ্যান দি পঢ়ো, নিজৰ বেলেগ কামৰ লগতে যাতে মোৰ পৰীক্ষাটো মানে মই ভাল নম্বৰো পাওঁ আৰু এইবিলাক গোটেইখিনি লিখিব পাৰোঁ।
চোৱা পৰীক্ষাটো তোমাৰ যি কৰা তুমি যি কেই হক কিন্তু পৰীক্ষা ইমান বেছি পঢ়িব নালাগে তুমি দিনত তুমি গোটেই চাবজেক ম কেইটা চাবজেকট আছে ছয়টা আছে না? অ তুমি প্ৰতিটো ছাবজেক্ট এদিন এদিন এদিনত তুমি প্ৰতিটো চাবজেক্টৰ এটা বা দুটা চেপটাৰ লোৱা লেপটপ চেপাৰ লৈনে পঢ়ি লোৱা পঢ়ি কিনে তাৰত যিখিনি কচ্চন ওলাই ন সেই কচ্চনটো তুমি বেলেগকৈ লিখি কেনে তাৰ পৰা তুমি এঞ্চাৰ লখ নিজে লিখ এনসাৰ লিখাৰ চেষ্টা কৰা।
ঠিক আছে ছাৰ, ঠিক আছে। আৰু ছাৰ আপুনি কিছুমান ছাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান দিব ন মানে যিটো ধৰি লওক আপোনাৰ দহ নম্বৰৰ বা পাঁচ নম্বৰ ইম্পৰ্টেন কচ্চন যদি পাই গলোঁ হয়, তেনেহলে মই পুৰণা। কোৱেচন পেপাৰ বোৰো চালোঁ হয়, সেইবোৰ চায় কিনে মই তাৰে পৰা মই বাচি উলিয়ালোঁ হয়। মা কোন কেইটা বেছি দৰকাৰী হয়, তে এইটো বছৰত কোনকেইটা প্ৰশ্ন আহিব পাৰে? সেইটো চাইকিনে মই গোটেইখিনি মানে। পৰি ললো হয় তাকে ভাবিছোঁ।
ত' তুমি চিন্তা কৰিব নালাগে, মই নিজে বাচি কেনে তোমাক দিম সেইবোৰ। তোমাৰ যাতে তুমি মোৰ পঢ়ি আছা, মই সেইখিনি কৰিব লাগিবই মই। সেইখিনি কাম মই দি দিম, তুমি চিন্তা কৰিব নালাগে, তুমি খালি চেপ্তাৰ বোৰ ভালকৈ পঢ়া আৰু- লিখি প্ৰেক্টিছ কৰিবা, যিবোৰ মই কোৱেছন দিছো। আৰু তুমি অলপ আখৰবোৰ নিজে ভাল কৰিবা।
অ', আৰু ছাৰ হেৰি একাউণ্টেঞ্চি ছাৰ প্ৰশ্ন এটা আছিলে মানে, সুধিব আছিলে আপোনাক। আজি মানে ক্লাছত আজি আছে আমাৰ, এ পাঁচটা বজাৰ পৰা আপুনি ক্লাছ ৰাখিছে নহয়, একাউণ্টেন্সী
সেইটো, মই সেইটো মই আৰ্টছত বুজা। ই ক্লাছত আহিবা।
অ', ঠিক আছে। অ', ঠিক আছে ছাৰ, নহয় ছাৰ বেলেঞ্চ শিট মানে বেলেঞ্চ শিটত তো মানে আমি এছেতটোৰ যে ছাৰ, এছেটৰ অৰ্থটো কি আছিলে ছাৰ পাহৰি গৈছোঁ মই।
সেইটো মোৰ মই এতিয়া, এতিয়া ফোনত বুজাই কিনি বুজি নাপাবা। তোমাৰ ক্লাছত আহিবা কালি, আজি ক্লাছত আহিবা পাঁচটা বজাত তেতিয়া তাতে বুজাম দিয়া।
মই মানে ছাৰ হেৰি, কি কিতাপ এটা মানে মোৰ বন্ধু এটাক মই সোধোতে মানে সি মোক কিতাপ আৰু ফটো এটা দিলে। মই তাতে মানে পঢ়ি কিনে আছিলোঁ টো, অৰ্থটো লিখা হেৰি কিবা, এই যিটো মানে বস্তুত আমি পইচাটো মানে লগাও ন, ইনভেষ্ট কৰোঁ। ইনভেষ্ট কৰাৰ পাছত মানে দীৰ্ঘদিনলৈ যিটো আমাক মানে ৰিটাৰ্ণটো দিয়ে, ইণ্টাৰেষ্টটো পাওঁ। সেইটোৱে আমাৰ এছেট বোলে ন, বাকী কেপিটেল ইনভেষ্টমেণ্ট বুলি কয় নেকি! সেইটো আমাৰ মানে এটা বস্তু কাৰণে এছেট হ'ব।
মই তোমাক এইখিনিয়ে কওঁ এছেট তোমাৰ যিখিনি হয় সেইকেইটা বস্তু। তোমাৰ বিজনেছ এটাৰ, দিপ তোমাৰ তাতে লিকুইড কেছও ল'ব পাৰি।
অ', হয় লিকুইড কেছ, অ', আচ্ছা আচ্ছা। হয় ছাৰ। অ', বেছিকৈ মানে লিকুইত লিকুইত নেকি? নাই ছাৰ এছেডটোতো ছাৰ লিকুইডিটি তোমাৰ হেৰি প্লেক্সচিভিল নাথাকে ন। মানে বস্তুটো আমাৰ লগে লগে লিকুইত নহয়। হাইলি লিকুইড নহয়, এইটো আমাৰ ৰিজিত হৈ যাব বস্তুটো।
সেইটো ৰিজিত হয়, অলপ পিছত তোমাৰ সেইটো ৰিজীত তোমাক আ যিমান ডাঙৰ পেমেন্ট বা তোমাৰ ডাঙৰ সেয়া কৰিব লগা হয় যে।
অ', ছাৰ।
এতিয়া তোমাৰ এইটো এছেড। এ কাম আহে আৰু এছেট বেলেগ ধৰণ, বহুত কেইটা ধৰণ আছে কাৰেণ্ট এছেট থাকে, তোমাৰ- লিকুইডড এছেট থাকে আৰু।
অ', পিক এছেট থাকে। হয় হয়, সেইবোৰতো আমি এতিয়া নাপাওঁ আমিতো আমি পাছলৈকে পাম ন ডাঙৰ ক্লাছত যেতিয়া উঠি যাম। কেইটা পাম চাগে।
এ তুমি টুৱেলভত কিমান মাৰ্ক্স পাইছিলা।
অ', টুৱেলভত ছাৰ মোৰ হেৰি সত্তৰ আ ছেভেনটি পইণ্ট টু পাৰ্চেণ্ট এনেকুৱা নম্বৰ আহিছিলে। মোৰ এডমিশনৰ সময়তো বেছি একো অসুবিধা হোৱা নাই। এইবাৰতো মোৰ ঠিকে আছিলে, এডমিশনত। বাকী নম্বৰ এনেকুৱা আহিছে ছাৰ, মই পঢ়িছো মানে আপুনি দিয়াখিনি গোটেইখিনি পঢ়িছো, আপুনি যি যি প্ৰশ্ন দিছিলে। মই গোটেইখিনি প্ৰেক্টিচ কৰিছোঁ, আপুনি দিয়াবোৰে আহিছে। হয় তাকে আৰু, আৰু বেলেগ যিসকলে মানে আপোনাৰ ক্লাছ বিলাক এটেণ্ড কৰা নাই। আপুনি ক্লাছলৈকেটো সদায় মাতে, পৰীক্ষা আগলৈকে মাতে কিন্তু সিহঁতে কি ভাবিছে যে পৰীক্ষা আগলৈকে গ'লে- আমি এইফালে ফিজ দিব লাগিব, পইচা দিব লাগিব। যে সিহঁতে সেনেকে মানে নিজাকে ঘৰত পঢ়িছে ন। তে সেইকাৰণে সিহঁতৰ বেয়া হৈছে। কিন্তু, মইটো আপোনাৰ ক্লাছবিলাক চ'ব পঢ়িছো। সেইকাৰণে মোৰ ভাল হৈছে পৰীক্ষাটোত।
হ'ব লাগিব। তুমি ভাল ষ্টুডেণ্ট এনেকে যদি পঢ়ি যায় থাকা তোমাৰ ভৱিষ্যত বোৰ সেয়া আছে, উজ্বল হ'ব।
হয় ছাৰ, ধন্যবাদ ছাৰ।
এ শুনা তুমি ভবিষ্যচত কি ভাবিছা, তুমি ডিগ্ৰী পিছত কি কৰিবা।
ডিগ্ৰী পাছত ভাবিছোঁ মানে এতিয়া মানে বেংকিং জবৰ কাৰণে এপ্লাই কৰিম। বাকী আপোনাৰ লগতো ছাৰ আছোৱে মানে আপুনি মোক মানে দেখাই থাকিব। মানে কি কৰি গ'লে ভাল হয়। আপুনি মোক বুজাই দিলেতো ভালে হ'ব গোটেইখিনি। বেলেগ একো নাই আৰু ছাৰ আপোনাৰ যে কিবা কাম থাকিলে ছাৰ ক'ব মানে। আপোনাৰ কাম থাকিলে যেনেকুৱে ধৰি লওঁক আপোনাৰ আপনিতো ছাৰ আপোনাৰ এসপ্তাহে সপ্তাহ আমি পৰীক্ষা লৈছিলে না আপুনি পঞ্চাছ নম্বৰ, ষাঠি নম্বৰৰ। দে সেই পৰীক্ষাৰ বহী বিলাক যে চেক কৰিব লাগে মই শুনিছোঁ এতিয়া আপোনাৰ যাতে মানে মানুহ নাই বুলি। তে যদি দৰকাৰ হয়। ক'ব পাৰে, হয়, হয়, হয়। মই মানে হেৰি মানে সেইটো মোৰ শিকাওঁ হ'ব। গ'ম পাইছানে নহ ছাৰ মোৰ শিকাওঁ হ'ব তেতিয়া।
ঠিক আছে, মই তোমাক কম দিয়া। তোমাৰ এইবাৰ ক্লাছ ইলেভেন আৰু টুৱেলভৰ। টেষ্টত পাতি আছোঁ বা এই নে সপ্তাহতে তাৰে। মান এশ পঞ্চাশটা মান ম এশটা মান বহি হ'ব, তাৰে ভিতৰত তুমি বেছি চাব নালাগে দিয়া তুমি ত্ৰিশটা মান চালে হ'ল।
ছাৰ এশটাই চাই দিম ছাৰ, একো অসুবিধা নাই ছাৰ এশটা বহি চাই দিম ছাৰ দুইদিন লাগিব মানে।
ইমান ইমান আগতে ইমান কাম কৰিব আৰু ত্ৰিছটা বহি চোৱা। মই চাম সেইকেইটা বহিৰ ভিতৰত কেইটামান যদি ভাল কৰা ভালকে এয়া দেখুুৱা। তেতিয়া মই তোমাক সেই বাকীকেইটা চাব দিন পিছৰ পৰা।
ভালে কৰিম ছাৰ। ভালকৈ কৰিম ছাৰ গোটেইখিনি মোৰ পঢ় গোটখিন মনত আ ন একাউণ্ছেটাৰিছ এইফাল আমাৰ ব্ৰিজনেছ ষ্টাডিজ যিটো আমাৰ চাবজেক্ট আছিলে গোেইখিনি পঢ়া মোৰ মনত আ মই এতিয়া পৰীক্ষাটো দিছোঁ। যে মোৰ গোটেইখিনি ফ্ৰেছ আছে আৰু মোৰো ভাল হ'ব যদি মই সেইবোৰ চেক কৰি থাকো। ন তেতিয়া হ'লে এ মোৰ পঢ়া খিনি মনত থাকিব মই পাহৰা নহ'ব ন। সেইকাৰণে মই আপোনাক ক'লো আৰু
ঠিক আছে, তুমি হ'ব তুমি এতিয়া খানা খানা খাই লোৱা ৰাতি পাচ গুধূলি পাছ।
আপোনাৰ গাটো ভাল আছে ন ছাৰ আজি।
উম, বঢ়িয়া, বঢ়িয়া, বঢ়িয়া চলি আছে।